হেল্ল'। কি কৰি আছা?
তুমি ক'ত আছা এতিয়া?
মই আছো। আছো ৰ'ব অলপমান, দৌৰা দৌৰি কৰি আছো। দৌৰা দৌৰি কৰি আছোঁ।
ঘৰত আছ না?
দৌৰা দৌৰি কৰি আছো।
হেল্ল' ঘত আছ ন? হেল্ল'?
অহ মই। কৈ থাকা ক কৈ আছো চোন।
ঘৰত আছা ন?
অ ঘৰত আছোঁ।
এটা দৰকাৰী কথা আছিল।
কি দৰকাৰী কথা? অ কি দৰকাৰী কথা? হা
তোমাক কেতিয়া লগ পাম এ অলপ বাহিৰত লগ ধৰিব লাগিছিল।
বাহিৰত লগ ধৰিব আপুনি কিয়? বাহিৰত লগ ধৰিব যে। কিয় বাহিৰত কিয় লগ ধৰে?
কেতিয়া লগ পাম? কেইটা বজাত? আজি বা কালি।
ক সময়টো মই মিলাম আপোনাৰ সময়ৰ লগত, আপুনি কওকচোন কেতিয়া? কি কাম আছে আপোনাৰ?
কণখিনিত মানে অলপ চৰা দিল এইফালে হ'লেও হয় লগ পাব জেগা জেগা।
কোনখিনিত?
কি আমাৰ ঘৰত
অঁ, মই যাম দিয়ক।
ঘৰত আহিলেতো ভালেই হয়।
হা? কেতিয়া হয়? যাম- যাম কিয় নাযাম, আপুনি মাতিছে মই নাযাম, যাম- যাম।
এতিয়া কি খবৰ কি ক'ত আছা হেৰি কি কৰি আছা ঘৰত?
এতিয়া এনেই অলপ খোজকাঢ়ি আছো, খোৱা লোৱা কৰিলো আজি মাংস খালো
ভাত খালা।
ভাত খালা না?
অঁ, খাইছো ভাত। ভাত খাইছো, মাংস।
সদায় মাংস খা নেকি? দালি চব্জি নাখোৱা।
নাখাও। মোৰ মাংস খাই মানে বিৰাট ভাল লাগে, ত মই সদাই মাংস এ
সদায় মাংস খোৱাটো অপকাৰীতো।
নাই আজি আমি পঠাৰ মাংস খালো, ছাগলীৰ মাংস খালো, আপুনি খাইনে নাই। আপুনি খাইনে?
আমি সদায় নাখাওঁ।
কেতিয়া- কেতিয়া খাই, সপ্তাহে-সপ্তাহে খাই নেকি, অঁ মই মানে সদায় খাই ভাল লাগে আৰু সেইকাৰণে মই সদায় খাওঁ।
একদিন কণী খাওঁ
অঁ।
দিন দুদিন নিৰামিষ খাওঁ। শনিবাৰ আৰু মংগলবাৰ আমি নিৰামিষ খাওঁ।
আজি কি বাৰ হয়? আজি কি বাৰ?
আজি আপোনাৰ কি বাৰ বোলে ক'লো আজি শুক্ৰবাৰ নেকি অ শুক্ৰবাৰ আজি-আজি আমাৰ হাত বাৰ আছে।
অঁ, বজাৰত কি-কি আনিলে, কি- কি আনিলে বজাৰত
চব বস্তুৱেই, এতিয়া বৰ্তমান যাৱা নাই যাম আৰু।
বজাৰৰ পৰা কি- কি আনিলে?
বজাৰৰ পৰা শাক, শাক আনিব লাগিব আদা, নহৰু আ হে যি দেখা পাওঁ পইচাটো যদি মিলে বহুতখিনি আনো আৰু সুবিধা কৰি।
আপুনি বজাৰ যায়নে নাই?
কি কলা।
বজাৰ যায়নে আপুনি
বজাৰ যাবই লাগিব।
অ যাবতো লাগিব দিয়কচোন বজাৰ যিহেতু হয়। সেইদিনা যে আপুনি কি কয়। অ ছাগলীৰ মাংস বনাইছিলে কেনেকে বনাইছিলে অলপ ক'ব নেকি?
কি কৈছা।
এই ছাগলীৰ মাংসটো কেনেকে বনাইছিলা কবা নেকি?
গাহৰি মাংস নাখাওঁ নালাৰো নানো।
ছাগলী মাংস অ। ছাগলী ছাগলী।
গাঁহৰি নাখাঁও।
মই আপোনাক গাহৰিৰ কথা কোৱাই নাই। মই আপোনাক ছাগলীৰ কথা কৈছো
মই নিৰামিষে ভাল পাওঁ বেছিভাগ পাঁচ
নিৰামিষ খাই বেছি ভাল পায় নেকি আপুনি নিৰামিষ খাই বেছি ভাল পাই
অঁ
মোৰ মাতটো শুনি পাইছে
অ অলপ আগতে অলপ অলপ হেৰি হৈ আছে ছিল অসুবিধা হৈ আছিলে অ এতিয়া অলপমান পাইছো তুমি বা কি ভাবিছা নাজানো আৰু অ ভালকে বুজি পোৱা নাই এনে কৰি আছো আন্দজাতে
অ একো নাই দিয়ক সেইদিনা যে আপুনি কিবা এটা কথা কৈ আছিলে কি কৈ আছিলে মই পাহৰি থাকিলো কওঁকচোন
কথাতো মানে ঘৰত আহিব লাগিব আপুনি ফোনত কোৱা কথা নহয়
একো নাই দিয়ক অলপ
নকওঁ নকওঁ এ ফোনত কোৱা কথা নহয় অলপ বহলাই ক'ব লাগিব ন
ই ইয়াতে কৰি দিয়ক ঐ একো নহয়
নাই নাই নকওঁ ঘৰত আহিব লাগিব
ঘৰত কব নে
ঘৰত আহিব লাগিব অসুবিধা হ'ব নেকি ঘৰত আহিলে
ইয়াতে হলে অলপ ভাল লাগে না কওক না
নাই নাই এতিয়া নকওঁ আপুনি অলপ চিন্তা কৰি থাকক
হু হু চিন্তা কিমান
অ কথাটো মানে সে অলপ বহালে ক'ব লাগিব ন। এ ঘৰত, বহি কেনে ক'ব লাগিব, আমাৰ ঘৰত আহিব।
যাম বাৰু মই যোৱাতো যাবই লাগিব আপুনি মাতিছেো সিহেতু কিন্তু ক'লে ভাল আছ।
কালি আবেল আহিবা।
আবেলি যাম।
এনে চাৰিটান বজাত।
অ যাম দিয়ক। কি বনাই খোৱাব? কি বনাই খোৱাব?
অ খোৱটো হ'ব বাৰু। সেইটো পিছত চিন্তা কৰিম আহ বনাম। পায়স আৰু জানো কি বা যোগাৰতো থাকিব লাগিব না বস্তু খিনি।
একো নাই দে। পায়স বনাব নাম খাবলৈ বিৰাট মন। দিয়ক, আপুনি পায়সটো নবনালে নাই। আপুনি যে এদিন বনাইছিলে, কেনেকুৱা বনাইছিলে সেইটোৱে কৈ দিয়ক।
পায়স।
অহ।
অহ, জোহা চাউল লাগিব। জোহা চাউলতোত- তিয়াই থ'লোঁ।
অহ।
তিয়াই থৈ এহ, দহ মিনিট বা বিশ মিনিট তিয়াই থ'লে হ'ল। ত ইটচাইট চাউলটো ধুই কিনে- গাখীৰটো পগাই ল'লোঁ। পগাই লৈ- তাতে গাখীৰত চাউলটোত- দি মানে লাৰি থাকিলোঁ। কুকাৰ দিবও পাৰি। কুকাৰত দিলে কম সয়ত, অলপত সোনকালতে হয় আৰু। প্ৰেছাৰ কুকাৰত দিলে।
কি?
কিন্তু প্ৰেছাৰ কুকাৰত দিলে আৰু, ইমান সোৱাদটো অলপ কম , এনে বেছি হয়। চচত বনালে বেছি ভাল হয়। তাৰ পাছত- গাখী ই চাউলতটো সিজালোঁ সি- যা হোৱাৰ পিছত- চেনি দিলোঁ। তাতে খিৰ- দিলোঁ অলপমান। অলপ মহ দিলোঁ, কাজু আ- কাজু বাদাম দিলোঁ। কিচ মিচ-। দিলোঁ। তেজপাত দিলোঁ। আৰু কেতিয়াবা অকনমান-। সাধাৰণ আ-। আৰু কৰ্পূট দিব পাৰি আৰ। কিছুমানে খায়, কিছুমানে নাখায়।
বঢ়িয়া, তাৰ পিছত?
উম, তাৰপিছত আৰু, লাৰি থাকিলোঁ। লাৰি নাথাকিলে তালুত লাগে ন, লাৰি থাকিব লাগে। চেনিতো দিলে, দিয়াৰ- পাছত আৰু তলতে লাগিল। লাগি থকাৰ পিছত আৰু, গাখীৰটো তাৰমানে অলপমান ওপৰত গাখীৰটো থকাৰ পিছত নাই, গেছটো অফত থব লাগে। গেছটো বন্ধ কৰি থৈ, ঢাকনটো অলপ দি থৈ, থৈ দিলে অলপ কিছু সময় পি-। আৰু অলপ লাৰি চাৰি খোৱা আৰম্ভ কৰিব পাৰি আৰু।
কিমান টাইম গেছত দিম?
কি ক'লা?
কিমান টাইম গেছত থৈ দিম?
নালাগে বেছি টাইম গেছটো বন্ধ কৰাৰ পিছত অলপ ঠাণ্ডা হ'লেই হ'ল আৰু।
কিমান মান টাইম আপুনি তেওঁ কৈ দিয়কচোন মোক।
এ' দচ মিনিট পোন্ধৰ মিনিট থলে হ'ল। তেতিয়া বস্তুত অলপ। ভাল হয় আৰু।
আৰু কি কৰিম?
তাৰপাছত সা আৰম্ভ কৰিলে হ'ল তাৰপাছত তাৰ লগত যদি আপুনি সেই খাই সৰু সৰুকে পুৰি খাই পুৰি বনাই। সেইটো আৰু ভাল।
মই, মই যে এবাৰ আপোনালোকৰ তাত গৈছো। তাতে যে আপুনি বঢ়িয়াকে পুৰি বনাই খুৱাইছিলে যে লুচি। একদম নৰম নৰম হৈছিলে মানে বিৰাট সোৱাদ লাগিছিল।
অহ' অ' সেইটো সেইটোতো নিজ। যদি তোৰ ময়দা। টো মাৰাৰ লগত কথা প্ৰথমতে মইদা বা আটা। খানি দি ললা। লৈ কিনে অকমান। চাৰ অকমান দিলো বা। এই কি পাউদাৰ বেকিং পাউদাৰ হ'লেও হয় অলমান হাৰ চাউডাৰ দিলেও হয় অলপমান। তাৰপিছত মই কিন্তু হেই দিওঁ মই কিন্তু কলাখাৰ যে আছে কলাখাৰ।
অ' অ', পাইছো পাইছো।
পনিয়া। পনীয়া হয় বস্তুটো। টো। তাৰে দিওঁ সেইল মই সেই ব্যৱহাৰ কৰো তাৰপাছত অকমান সেই দি ৰিফাইন বাৰ ঘি দিলেও হয়।
ঘিটো দিব পাৰি?
দিওঁ। নিমখটো ভাল আৰু অলপ ভালকে মাৰিব লাগিব আৰু মুঠি মুঠি ভালকে মাৰিলে বস্তু যাতে ধুনীয়া ডিচিপ্লিন হয় আৰু অলপো নাথাকে ন। তেতিয়া পুৰি তো খাই নৰম লাগে ভাল লাগে খাই।
বা মই ও খাম। খাব লাগিব তেনেহ'লে বনাই কেনে এনেকে। জুতি কৰি আহ যাব লাগিব অ আহিম আহিম আপুনি কথাটো কব নে এ
অ আহিলে ক'ম মই এদিন ন- অ এনেকে কোৱা কথা নহয় এইটো মানে ফোনত কোৱা কথা নহয়।
বুজি পাইছো বাৰু আপোনাৰ কথা খিনি কথা কোৱাত গম পাইছো আপুনি বিৰাট। মানে ডাঙৰ কথা ভাল কথা কব। সেইকাৰণে আৰু মইয়ো আপোনাক জোৰ নকৰো আৰু আৰু গম পাইছো।
অ কামত আহিব। কথাাটো আপোনাৰ।
তাৰ পিছত।
সেইটো ফোনত কোৱা কথা নহয় আৰু।
তাৰ পিছত।
তাৰপিছত আৰু আহিবা সোনকালতে
আৰু ম কি বনাই খোৱাবা?
পায়স পনিৰ। আৰু অলপ নিমখীয়া বস্তু। খোৱাম দিয়া আহিবা। ই তো এ বাও কাৰডীও বনাব পাৰোঁ নিমখীয়া বস্তু।
কি
এই ভুজিয়া চুজিয়া আছে সেই দিম আৰু।
আৰু
ভুজিয়া আছে খুুৰমা আছে পাৰিলে এটা মিঠাও আনিম লাগে।
অ আৰু
এই এ খুৱাম। আৰু আমি আৰু এই মানুহ নহয কি। কি কম আৰ বেছিকে খুৱাব নোৱাৰো।
এতিয়া আপুনি এষাৰ কথাত বিৰাট কৈ থাকে ন। ক'বচোন।
হা।
আৰু।
আৰু আৰু মানে আহিবা আৰু কম।
যাম যাম মই যাম, যাবৰ কাৰণে বিৰাট উৎসাহিত হৈ আছো।
হা? অ' আহিলে মই বহুত কথা কম আৰু মানে সেই বহুত জখিনি কথা ক'বা বাকী আছে ক'ম আৰু আহিলে। আপোনাক কব নোৱাৰি আৰু। ক'লে এইবা বেলেগৰ লগত ক'ব নোৱাৰি এইটো কথা তোমাৰ লগতে অকল পাৰিম।
অ', তাৰপিছত?
তাৰপিছত ভয় খাব নালাগে আৰু ভালে কথাটো, যে ৰাতি চিন্তা কৰি টোপনি নাহিলে নহ'ব। চিন্তা কৰবালাগা কথা নহয় আৰু অ। ভয় নাখাবা, ভাল কথাই এ।
ঠিক আছে।